হেল্ল'!
হেল্ল'। হেল্ল'।
অ শুনা পাইছানে বাৰু?
হয় হয় শুনিছো শুনিছো। মোৰ মাতো শুনিছা নে?
অ শুনিছো শুনিছো কি কৰি আছা?
এয়া তোমাৰ এনেই বহি আছো। তুমি কি কৰিছা?
অ ময়ো এইয়া ভাত-পানী খাই এনেই বহিহে আছো বাৰু। বাকী খবৰ-খাতি কেনেকুৱা তোমাৰ?
অ খবৰ খাতি ভালেই বাৰু দেই। তোমালোকৰ ভাল নহয়?
মোৰো ভালে ভালেই অ। তাকে বোলো বহুত দিন হ'ল তোমালৈ ফোন-চোন কৰা নাই। আজি বোলে এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ কোৱাচোন।
অ হেৰি এই আজিকালি যে তোমাৰ যি অ খনিজ পদাৰ্থ যে মানে নাইকিয়া যে হৈ গৈছে সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু?
ভালে হ'ব ভালে হ'ব। এটা মানে ধুনীয়া টপিক বাছি লৈছা আজি পাতিবলৈ বাৰু আগবঢ়াচোন।
অ হয় হয় মানে এতিয়া কবলৈ গলে প্ৰথমতে মই কৈছো যে এই খনিজ পদাৰ্থ কি সেইটো কৈ লৈছো দেই। মানে তোমাৰ শুনা খনিজ পদাৰ্থ মানে এনেকুৱা বস্তু এ মানে আমাৰ মাটিৰ তলৰ পৰা কিছুমান মানে এনেকুৱা পদাৰ্থ উলিয়াই পেলাই আমাৰ মানে প্ৰয়োজনীয় কামত আমি ব্যৱহাৰ কৰো। মানে সেইবোৰোকে আমি খনিজ পদাৰ্থ বুলি ক'ব পাৰো গম পাইছানে? যেনেকে এতিয়া অ যেনেকে এতিয়া তুমি ধৰি লোৱা এই আমি যে যি গাড়ী-মটৰত ভৰাও তেল যে পেট্ৰল হওক ডিজেল হওক, কেৰাচিন তেল হওক, সেই তেনেকুৱা ধৰণৰ তেলবোৰ হওক, তাৰ পিছত আকৌ তোমাৰ যি এ চূণশিল মানে এই চিমেণ্ট যে চিমেণ্ট বনাবৰ কাৰণে ব্যৱহাৰ যে কৰে চুল শিল হওক, তাৰপিছত আকৌ তোমাৰ সোণ, সোণ সোণটো আমি মাটিৰ তলৰ পৰাই পাওঁ আকৌ দেই।
হয় অ।
হয় হয় সেই তেনেকুৱাবোৰ বস্তুকে মানে আমি খনিজ পদাৰ্থ বুলি ক'ব পাৰোঁ আচলতে।
উম হয় হয়।
আচলতে কি হৈছে, আজিকালিৰ দিনত মানে বৰ্তমান যুগত মানে এই খনিজ পদাৰ্থ বোৰ আমি কমি যোৱা দেখা পাইছো, আৰু মানে তাৰ আচল কাৰণতটো হৈছে আমি জনসাধাৰণ-জনসাধাৰণে মানে সেই খনিজ পদাৰ্থবোৰ মানে যধে-মধে মানে বেছিকৈ খৰচ কৰিবলৈ লৈছো গম পাইছা।
হয় হয় অ।
হয় হয় তেতিয়া তুমি এটা কথা শুনিছা নাই জানো আজিকালি যে তোমাৰ যি এল পি জি গেছ যে সেইবোৰ যে মানে তোমাৰ নাইকিয়া যে হৈ গৈছে, সেইটো কথা শুনিছা নাই?
অ অ। তাৰ আচল কাৰণটো হৈছে কি হৈছে আমি মানুহবোৰে মানে ইমানেই সেই খনিজ পদাৰ্থবোৰ মানে ব্যৱহাৰ কৰিছো তাৰ ফলত সেই খনিজ পদাৰ্থবোৰ মানে আমাৰ মাজৰ পৰা মানে হেৰাই যাব ধৰিছে গম পাইছা?
হয় হয় অ।
হয় হয় সেইকাৰণে মই ভাবো কি আমি মানে নিয়মি মানে আমাৰ প্ৰয়োজনীয় ভাৱে। আমি সেইবোৰ ব্যৱহাৰ কৰিবই লাগিব কিন্তু আমাৰ মানে যিমানটো প্ৰয়োজন আমি সিমানটোহে ব্যৱহাৰ কৰ কৰিব লাগে গম পাইছা আৰু তুমি এতিয়া চাবাচোন এ এটা কথা লক্ষ্য কৰিবাচোন। এই আজিকালি গাড়ী মটৰ বিলাকত যে ভৰাই পেট্ৰল ডিজেল যে সেইবোৰ আজি। কম খৰচ হয়নে বাৰু হয় নহয় বাৰু সেইবোৰো আমাৰ মাজত মানে এতিয়া নাই। নাইকীয়া অ', নাইকিয়া হৈ গৈছে তাৰ ফলত কি হৈছে। সেই বস্তুবোৰৰ দাম একদম বহুত বাঢ়ি গৈছে। তেলৰ দাম এতিয়া শুনিলে ভয় খাই যাবা।
হয়, হয়।
গম পাইছা মানে কি হৈছে। আজিকালি মান মানুহ মানুহ বোৰে মানে তোমাৰ গাড়ী মটৰ লৈ পেলাই মানে গোটেইখন ঘূৰি ফুৰে মানে খোজকাঢ়িবলৈ আজিকালি মানুহে এৰি দিলে। আৰু গাড়ী মটৰ লৈয়ে একেৰাহে ঘূৰি ফূৰে গম পাইছা তাৰ ফলত আমাৰ যি খনিজ পদাৰ্থটো খনিজ পদাৰ্থৰ মানে অ', লোকচান হৈছে হৈছে তাৰ উপৰিও আমাৰ যি প্ৰকৃতিটো আছে প্ৰকৃতিও বিনষ্ট হোৱা আমি দেখা পাইছো।
দেখা পাইছো হয়।
হয়, হয়, এতিয়া আমি কি কৰিব লাগে। আমি মানে তোমাৰ আহ মই ভাবো কি, আমি সেই খনিজ পদাৰ্থসমূহ মানে অলপ অ', তোমাৰ নিয়মিত ভাৱ মানে তোমাৰ যিমানটো পৰিমামানে লাগে। কিমানতটো পৰিমমানেহে আমি ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো আৰু এতিয়া খনিজ পদাৰ্থ বোৰ এতিয়া কি হ'ব যদি নাইকিয়া হৈ যায়। কেনেবাকৈ যদি মানে নাইকিয়া হৈ য যাবলৈ হয়। আমাৰ ভৱিষ্যতৰ কথা আছে আমাৰ ভৱিষ্যতত মানে তেতিয়া কি হ'বগে যদি তেল নাইকিয়া হৈ যায় বা গেছ নাইকিয়া হৈ যায়। তেতিয়া কি হ'বগে হয় নে নহয় বাৰু তাৰ আচলতে আমি বিকল্পিত মানে কিছুমান আহ মানে কাম কৰিব লাগে যেনে এতিয়া কৰিছেই বাৰু তোমাৰ যি এই মানে হেৰি গাড়ী মটৰত যে বেটেৰীত চলা গাড়ী যে উলিয়াইছে হয়ে নহয় বাৰু সেইটো ভালে কৰিছে বাৰু। আৰু হেল্ল'। হয়, হয়, তাৰ উপৰিও তোমাৰ এতিয়া কাৰেণ্টত লগাই পেলাই তুমি পানী গৰম কৰিব পৰা, মানে এল পি জি নোহোৱাকৈও খাদ্যবস্তু বনাব পৰা সেই তেনেকুৱা ধৰণৰ কিছুমান যন্ত্ৰ পাতি উলিয়াইছে হয় ন। হেল্ল'। হেল্ল', শুনা পা অ', অ', ‌ এই অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি?
হয়, হয়।
অ', অ'। মানে সেইটোৱে মানে এতিয়া আমাৰ আমি সেই বিকল্পিত মানে কিছুমান কাম কৰিব লাগে। এতিয়া মই সেই যি মানে বেটেৰী গাড়ী মটৰৰ কথা ক'লো আৰু তোমাৰ যি এল পি জি ব্যৱহাৰ নকৰাকৈ মানে এ তোমাৰ সেই কাৰেণ্টত যে আজিকালি কিছুমান বস্তু বনাব পাৰি সেই তেনেকুৱা যে যন্ত্ৰাতি উদ্ভাৱন কৰিছে সেইবোৰ কিন্তু আমাৰ কাৰণে বহুত ভাল হৈছে। আকৌ দেই কাৰণ তেনেকুৱাবোৰ যেতিয়া ওলাইছে মানে তাৰ ফলত কি হৈছে, আমাৰ যি ভৱিষ্যতটো আচলতে ভাল হ'ব, আৰু মানে আমি উম বস্ত তেতিয়া মানে আমাৰ তেলৰো মানে তেলটো মানে আমি প্ৰয়োজন মতে খৰচ কৰিব পাৰিম আৰু তোমাৰ যি এল পি জি গেছ হওক সেইবোৰো মানে আমি মানে প্ৰয়োজন মতেহে খৰচ কৰিব পাৰিম গম পাইছা।
উম হয়, হয় তুমি একদম ঠিক কথা কৈছা। তোমাৰ ধৰা যিখিনি কথা মই এতিয়া শুনিছো মানে খনিজ পদাৰ্থৰ ক্ষেত্ৰত এই সেই সকলোখিনি কথা আছে। ল বৰ্তমান যুগত চলি আছে। এতিয়া আমি ধৰা এতিয়া খনিজ পদাৰ্থ যি মানে ধৰা এতিয়া মানুহে অপচয় কৰিছে। এতিয়া চোৱা আজিকালি মানুহে তোমাৰ সেই তুমি কৈছা যে এনেই তোমাৰ গাড়ীখন লৈ ঘূৰি ফুৰে এতিয়া কি হয় বৰ্তমান যুগত এনেকা গাড়ী বিলাক ইমানে পাৱাৰফুল উলাইছে। তোমাৰ সেই গাড়ীৰ ইঞ্জিন বিলাকত আচলতে কি হয় এক লিটাৰ বা দুই লিটাৰ তেল ভৰালে একো কামেই নিদিয়ে তোমাৰ সেই এক লিটাৰ দুই লিটাৰ তেলৰ পৰা কি হয় তোমাৰ গাড়ীখন ষ্টাৰ্ট দিয়াৰ লগে লগে মানে শেষ হৈ যোৱাৰ নিচিনা অনুভৱ হয়। এতিয়া সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আমাৰ যিখিনি এতিয়া ডেকা ল'ৰা একা চামটো যে উঠি আহিছে তেওঁলোকে কিছুমান এনেকুৱা বাইক কিনে তুমি চাবাচোন সেই বাইক বিলাকৰ যি শব্দ এ তোমাৰ যিটো স্পীডত তেওঁলোকে চলাই সেইয়ে আচলতে সেইটো কি হৈছে আমাৰ খনিজ তেলসমূহৰ এনে অপচয় ঘটিছে আৰু তেওঁলোকৰ ক্ষেত্ৰত চাবাচোন তেওঁলোকে মানে বিনা কাৰণতে তোমাৰ বাইকখন লৈ ঘূৰি ফুৰে এতিয়া সেই ক্ষেত্ৰত চাবলৈ গলে তেওঁলোকে যি বাইক কিনে সেই বাইক বিলাকত কিন্তু কি হয় তোমাক সেই মই একে খিনি কথা ক'ব বিচাৰো যে তাত এক লিটাৰ বা দুই লিটাৰ তেল ভৰালে কিন্তু একো কামেই নিদিয়ে এ আচলতে কি হৈছে সেই বাইক বিলাকত তুমি যদি একলিট লিটাৰ তেল ভৰোৱা তেনেহ'লে তাত তোমাৰ এ খুব বেছি বেছি চলিব তোমাৰ পোন্ধৰ কিলোমিটাৰ কিন্তু কি হৈছে তেওঁলোকে সেই দুই তিনি লিটাৰ তেল ভৰাই তোমাৰ দিনতটো এনে ঘুৰি পুক সেইখিনি নষ্ট কৰি দিয়ে সেই ক্ষেত্ৰত কি হৈছে আমাৰ ধৰা তেল সমুহ খনিজ পদাৰ্থসমূহ তাত তাৰ অপচয় ঘটিছে আৰু ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ আমাৰ যি এল পি জি গেছ সেই এল পি জি গেছৰ পৰিমমানটো বৰ্তমান মানে খুব বেছি পৰিমণে ব্যয়ৱহাৰ হৈছে কাৰণ
হয় হয় অ
কি হ'ল অ সুবিধা পালে সুবিধা পাই মানে তেওঁলোকে অত্যাধিক খৰচ কৰিবলৈ ললে তাৰ আগতে কি আছিলে তোমাৰ আমাৰ যি ধৰা আমি খৰিৰে জুই ধৰিছিলো আমি ধৰা কেতিয়াবা কি হয় ভাত চাত বনাবলগীয়া হলেও ঠাণ্ডা দিনত মানুহে কি কৰে লাহেকে জুইতে ভাত ভাত বনায় কিন্তু কিছুমান মানুহৰ কি হৈছে মানে গেছত এই আচলতে গেছত যেতিয়া ভাত চাত বনাব তেতিয়া মানে বেছি সময় নালাগে আৰু কি হয় মানুহৰ খুব কম সময়তে বনোৱা হৈ যায় সেই ক্ষেত্ৰত মানুহে মানে তাৰ সুবিধা লৈ কি কৰে তোমাৰ অকমান যদি গৰম পানীও গৰম কৰিবলগীয়া হয় তেতিয়া তেওঁলোকে সেই গেছৰ ব্যৱহাৰ কৰে বা তোমাৰ ঘৰত যদি কাৰোবাৰ চাহো খায় এজন মানুহৰ কাৰণে চাহ বনাবলৈ তেওঁলোকে সেই আধা ঘন্টা মান সেই গেছটো এনে নষ্ট কৰি দিয়ে কিন্তু কি হয় এই এল পি জি গেছসমূহ আচলতে কৰ'ৰ পৰা পাওঁ আমি সেই খনিজ তেলৰ পৰাই পাওঁ কিন্তু সেইবিলাকৰ যিমানে অপচয় ঘটিব এতিয়া চোৱা সেই তুলনাত আমাৰ কি হৈছে এল পি জি গেছসমূহ প্ৰথম প্ৰথম যেতিয়া আমি পাইছিলো তেতিয়া দামটো খুব কম আছিলে এতিয়া যিহেতু তাৰ মানে চাহিদাটো কমি কমি গৈ আছে তাৰ দামটোও বাঢ়ি বাঢ়ি গৈ আছে এ সেই ক্ষেত্ৰত কি হব মানুহে যদি এনেদৰে এনেদৰে যদি এল পি জি গেছসমূহ অপচয় কৰি কৰি গৈ থাকে বা খনিজ তেলসমূহ অপচয় কৰি কৰি গৈ থাকে হয়টো ভৱিষ্য ভৱিষ্যতে তোমাৰ সেই আমি তেলখিনি আকৌ নাপাবও পাৰোঁ কাৰণ সেইবোৰ তোমাৰ কি হয় সেইবোৰ সৃষ্টি হওঁতে তোমাৰ যুগ যুগ বছৰৰ প্ৰয়োজন হয় সেইবোৰ মানুহ তৈয়াৰ কৰিব নোৱাৰে তোমাৰ আমাৰ যি ভূগৰ্ভত সেইখিনিৰ কিছুমান ৰিয়েকশ্যনৰ ফলত সৃষ্টি হয় সেইবিলাক আমি কেতিয়াও মানে ধৰা নিজে সৃষ্টি কৰিব নোৱাৰো সেই ক্ষেত্ৰত কি হয় আমাৰ যি ধৰা অসমত থকা আমাৰ বিভিন্ন তেলৰ পো হ'লেও মানে কি হয় এইখিনি তেল আচলতে
কিছুমান আৰৱী দেশৰ পৰাও কি হয় তেলসমূহ, এতিয়া কি হৈছে তোমাৰ দেশ বিলাকৰ মাজতো বিভিন্ন যুদ্ধ বিগ্ৰহ চলি থাকে, যাৰ ফলত কি হয়, সেই তেলসমূহ আমাৰ মাজত মানে আনিবলৈ দিগদাৰ হয়। আচলতে, যি আমাৰ বৰ্ডাৰ থাকে সকলো দেশৰ, তাৰ মাজত যেতিয়া যুদ্ধ হৈ থাকিব, সেইখিনিটো আনি ব নোৱাৰিব, সেই ক্ষেত্ৰত চাবলৈ গ'লে, মানুহে তোমাৰ অকমান এইবিলাক বস্তু কমাই ইউজ কৰিব লাগে, কমকৈ ইউজ কৰিব লাগে, এতিয়া আমি যদি উপলব্ধ আছে বুলিয়েই, তোমাৰ যধে মধে খৰচ কৰো সেই ক্ষেত্ৰত আমাৰ কিন্তু কি হব, ভৱিষ্যতে সেইবিলাক আমি বেছি দিন ব্যৱহাৰ কৰিবলৈ নাপাম।
এতিয়া তুমি আৰু এটা ক্ষেত ত চাবা, মানুহে যে সুবিধা পাই পেলাই এল পি জি গেছটো ব্যৱহাৰ কৰে, তাৰ কিন্তু এটা বৰ ভয়ানক মানে অপকাৰ হ'ব পাৰে, এতিয়া চাবাচোন আমাৰ যেতিয়া আমি গেছটো জ্বলাম গেছটো অন কৰাৰ পিছত যদি আমি দুই চেকেণ্ড দেৰি কৰি দিওঁ, যেতিয়া লাইটাৰটো আমি দূৰত পৰা মাৰো। তাৰ যি অকনমানি ফিৰিঙঠি, সেই ফিৰিঙঠিয়ে কি হয়, সেই জুইটো থাপ মাৰি ধৰি লয়। সেই ক্ষেত্ৰত কি হয়, আমি এনেকুৱা কিছুমান ঘটনা দেখিছো, সেই খনিজ তেলৰ ক্ষেত্ৰত তোমাৰ কি কৰে গেছটো খুলি পেলাই পাহৰি থাকে, গেছটো বন্ধ কৰিবলৈ পাহৰি থাকে। তাৰ ফলত বিভিন্ন ধৰণৰ মানে একদম ভয়াৱহ অগ্নিকাণ্ড হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি বিভিন্ন ঠাইত দেখ দেখিছো যে, তোমাৰ চিলিণ্ডাৰ ব্লাষ্ট হৈ যায় বা তোমাৰ গেছ ব্লাষ্ট কি হয় এখন ঘৰ নষ্ট হৈ যায়, সেই ক্ষেত্ৰত আচলতে সেইটো কিমান ভয়ানক? আৰু তোমাৰ আমি নিশ্চয় দেখিছো চাগে, আমাৰ যি পেট্ৰল সেই পেট্ৰলেও কি কৰে তোমাৰ জুইটো থাপ মাৰি ধৰি লব পাৰে, মানে সিহঁতৰ একদম এক্টিভ বস্তু বুলি ক'ব লাগিব। তোমাৰ এক দুই মিটাৰ আঁতৰৰ পৰা সেই সিহঁতে জুই খিনি ধৰি লব পাৰে। এতিয়া আমি দেখো যে কি হয় আমিতো নৰ্মেলি আমি যেতিয়া পেট্ৰল পাম্পলৈ যাওঁ, আমি তাত বিভিন্ন ধৰণৰ চাইন দেখো যে কি হয় তাত তোমাৰ যিখিনি মানে জুইৰ সৃষ্টি হোৱা সামগ্ৰীসমূহ তাত এলাও নাথাকে। কিন্তু এনেকুৱা কিছুমান মানুহ থাকে, তেওঁলোকে কি কৰে, সেই পেট্ৰল পাম্পলৈ যাওঁতে তোমাৰ চিগাৰেট খাই যাব। তাৰপিছত তেওঁলোকে লাইটাৰ লৈ যাব, তাৰফলত আমাৰ বহুতো পেট্ৰল পাম্পত এতিয়া বৰ্তমান সময়লৈকে মানে তেনেকুৱা জু অগ্নিকাণ্ড হোৱা আমি দেখিবলৈ পাইছো। আচলতে, সেইবিলাক কি? সেইবিলাকো আমাৰ খনিজ তেলৰ অপচয়, যেতিয়া ধৰা এটা পেট্ৰল পাম্পত জুই লাগি যায়। পেট্ৰল পাম্প এটা নষ্ট হৈ যায়, তেতিয়া কি হয় আমাৰ নাই বুলি কলেও দহ পোন্ধৰ বছৰৰ যিখিনি খনিজ তেল, সেইখিনি আমাৰ নষ্ট হৈ যায়।
অ', অ'।
এতিয়া তুমি চাবাচোন, আমাৰ ওচৰে পাজৰে যিমান পেট্ৰল পাম্প আছে, তেল ডিপু আছে। সেই তেল ডিপোত খোলে, কিন্তু খুলি পেলাই কি হয়, খুব বেছি তোমাৰ দহ বা পোন্ধৰ বছৰহে চলে। তাৰপিছত কিন্তু সেইসমোৰ বন্ধ কৰি দিয়ে, কাৰণ তুমি সেই সেই একেখিনি তেল তুমি একেটা জাগাৰ পৰা কিমান পাবা আৰু, কিমান দিব, যিমান খিনি উপলব্ধ সিমান খিনি পাম আৰু বৰ্তমান তোমাৰ মানুহ কিমান বেছি পৰিমাণে সেই তেলসমূহ ব্যৱহাৰ কৰে, পেট্ৰলেই হওক বা ডিজেলেই হওক, এতিয়াতো আমাৰ যি কেৰাচিন তেল আছিলে, সেই কেৰাচিন তেলটো বৰ্তমান সময়ত একেবাৰে নাইকিয়া হৈ গৈছে। আমি যেতিয়া আমি সৰু সৰু আছিলো, তেতিয়া আমি কেৰাচিন তেল দেখিছিলো, কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালী আচলতে কেৰাচিন তেল কি সেইটো বুজিয়ে নাপায়, তেওঁলোকে সেই বস্তু বস্তু খিনি দেখাই নাই, কিন্তু আমি কিন্তু সেইখিনি ব্যৱহাৰ কৰিছিলো, আৰু কি হৈছিলে, তেতিয়া মানুহখিনিয় আচলতে সীমিত ৰূপে সেইখিনি ব্যয়ৱহাৰ কৰিছিলে। তোমাৰ গাড়ী মটৰ কম আছিলে। তোমাৰ বাইক গাড়ী বিলাক কমকৈ চলাইছিলে আৰু মানুহে তাৰ মূল্যতটো বুজি পাইছিলে। কিন্তু বৰ্তমান যিটো চাম উঠি আহিছে, তেওঁলোকে কিন্তু ইয়াৰ মূল্য বুজি নাপায়। তেওঁলোকে যধে-মধে বা বাইক কিনিব, গাড়ী কিনিব এ তেওঁলোকে তেনেধৰণে মানে খনিজ তেলসমূহ আচলতে অপচয় কৰি আছে। সেই ক্ষেত্ৰত আমি অকণমান মানে সজাগ হ'ব লাগিব। যাতে আমাৰ পিনিষ্টেলনসমূহ দিনক দিন এনেকে ধ্বংস